ক পূজা কৰি
হেল্ল'
হেল্ল'
কি কৰিছা
এনে আছো তুমি
ময়ো তোমাৰ ভাত পানী খাই পেলাই বহিছো আৰু ভাত খালা
এতিয়া উম খালো বাৰু ৰাতিপুৱা এঘাৰ ব
অ অ এতিয়া কি খোৱা নাই
নাই ৰাতিপুৱাৰ খাইছিল নে দুপৰীয়া খাইছিল
দুপৰিয়া খাইছো ৰাতিপুৱাৰ মই ভাত নাখাও যে ৰাতিপুৱা তাৰপ মই তোমাৰ এনেকুৱা ব্ৰেড আৰু গাখীৰহে খাওঁ
অ আমি মই মানে এঘাৰটা বজাত আছিলো ন শেইকাৰাই এতিয়াানে
অ
বাকী ঘৰৰ খবৰ ভাল
ভাল ভাল
আম আহ
কাটতি নোহোৱা হ'ল যে তোমাৰ
উম তুমিও নাই লোৱা খ খবৰ খাতি
উম আমাৰ ভাওনা আছিলে নাহিলা আৰু
উম
বাকী বিজনেচটো কথা কি প মানে ভাবিছে নে কিবা
উম ভাবিছো কাপোৰৰ বুলি
অ এতিয়া তুমি কাপ কাপোৰ চাপোৰ কৰ পৰা লবা
কাপোৰ চাপোৰে এই ৰঙাপাৰ পৰা ল'ম বুলি ভাব ভাবিছো
হলচেলত দিয়ে নেকি
অ
মইতো তোমাৰ মেকআপৰ কৰিম বুলি ভাবিছোঁ ষ্টুডিঅ' এটা খুলিম তাতে তোমাৰ মেক আপ ৰাখিম আৰু বিউটিচিয়ানৰ তোমাৰ বোৰ ৰাখিম খিম মানে তোমাৰ ফেচ মাছাজ আকৌ তোমাৰ হেয়াৰ মাছাজ আকৌ তোমাৰ এইটো হেয়াৰ ষ্টাইলিং ৰাখিম পেডিক'ৰ ৰাখিম মেনিকিয়'ৰ ৰাখিম
আহ
ফুল বডি মাছাজ আৰু ভেকচিং ৰখিম আহিবা আহিবা ডিচকাউন্ট দিম দিয়া।
আহ যাম দিয়া। খুলিবা অ', হ'ব। পিছে ক'ত খুলিবা দোকান? হা?
পঠিয়াইছো। তোমাৰ তেজপুৰৰ ওচৰত মিছন চাৰিআলিৰ ওচৰতে।
অ', অ'।
তাতে খুলিম বুলি ভাবিছো।
আচ্ছা।
বাকী তুমি খেললৈ যোৱাই নাই যে কিয় ভলী বলৰ?
এনেই যাব ভাল নাই লাগা।
অ', মই ছাৰে সুধিছিলে কৈছে তাই কিয় নাই আহা সুধিবিচোন! তাৰ পিছত মই কৈছো ছাৰ তাইক সুধিব লাগিব তাই চাই কিবা অসুবিধা চলি আছে।
অ', সেইকাৰণে যোৱা নাই।
উম, কি কি কৰিলা দিনতো?
দিনটো এনে আৰু অনাই বনাই ঘূৰি ফুৰিছো। গছৰ তলত বহি আছো। কিনো কৰিবা।
গৰম বেলেগ দিছে ন?
উম।
কি কবা আৰু আমাৰ পিছফালে বাঁহনি আছে যে। আহি পেলে বহি আছো।
অ', আজি গৰমটো অকমান কম, উম। অ', এই তিনদিন পুৰা গৰম।
অ', এদিনতটো বহুত গৰম দিছে বা বতাহ আজি যে অকন ব বতাহ মাৰিছেই। কালি আৰু যোৱা পৰহিজে অকণো বতাহ নাই। বা মই গা ধুই ধুই তত পোৱা নাই।
আমাৰতো দিনটো চাৰি পাঁচবাৰ মান আৰু ৰাতিটো ক'বই নালাগে।
ৰাতি মই তোমাৰ লাইট গুচি যাই যে ঘামি ঘামি শুই থাকো।
আহে আৰু আমাৰ যে দুদিন ধৰি একে লাইট নাছিল।
দুদিন ধৰি?
অ'।
বা কেনেকে আছে সেই দুদিন ধৰি লাইট নাই যদি।
সেনেকে আছো আৰু বিচনী লৈ লৈ বহুত কষ্টত আছো আমি।
এ তোমালোকৰ গাৱঁৰ নেকি চাইডটো?
অ'। মেইন তাঁৰডালতে বাঁহডাল পৰি আছে। কোনো কাটি বাঁহ এডাল পৰি আছে কেঁচা বাহঁ।
এই কি চিগি ক'ল তাৰঁডাল?
তাৰডাল চিঙা নাই মানে তাতে পৰি আছে। এতিয়ালৈকে একো কাটিয়ে দিয়ে নাই। এতিয়া উম আৰু যদি কোনোবায়ে বাহঁ পাত খিনিও তলত ওলমি আছে। সৰু পোৱালি যদি চুই দিয়ে কিবা এটা হৈ যাব।
সেইটোৱে ক'ব লাগিছিলে ফোন কৰি পেলায়। ফোন নম্বৰ নাই তোমাৰ তাত?
মোৰ তাত নাই বাৰু আছে বেলেগৰ তাত।
কৰিব দিব লাগিছিলে। এইটো আকৌ তোমাৰ সৰু পোৱালী বিলাকে এনেকুৱা খেলাত খেলাতে চুই দিলে আকৌ ডাঙৰ
অ', ডাঙৰো চুই পাব পাহৰি পালে।
আহ। তাকে মুভি চাব যোৱা নাই?
হুম?
মুভি চাব যোৱা নাই?
নাইযোৱা অ, এতিয়া। সেই তেতিয়াই গৈছিলোঁ জুবিনৰ চিনেমাখন চাবলৈ।
অ', হেৰিখন ৰৈ ৰৈ বিনালে, মই খন চাবলে নহ'ল।
অ',
চবেই ক'লে যাম - যাম - যাম - যাম, উম, চবেই কলে যাম বুলি পিছত দেখোন কোনেও ল লগে নধৰিলেি, পিছত তোমাক ফোন কৰিবলৈ তোমাৰ নম্বৰটো নাছিল নাছিলে যে।
অ', মোৰ তাত
ত' কাৰণে কৰিব নোৱাৰিলোঁ। অ', সেইটোৱেতো আগৰ চিমটো তোমাৰ আন এইটো তোমাৰ আনএভেইলেবল দেখাই থাকে। ত' ফোন কৰিব মানে নাযায় তুমি চিমটো চেঞজ কৰিলা যে মই তাতে ট্ৰাই কৰিছিলোঁ বোলো তাই ৰিচাৰ্জ ভৰাব নেকি, তাৰ পিছত নাই- নাই -নাই -নাই, নায়েই আৰু। তাৰ পিছত আৰু এইটো নম্বৰ লগৰ এজনীয়ে দিলে। অ', আচ্ছা আমাৰ আকৌ ঘৰত পহু পোৱালী এটা আছে।
অ',
দুষ্ট বা ইটো কামুৰিবগৈ সিটো কামুৰিবগৈ। গাজৰ খিনি গোটেইখিনি খালে, হুম,
কামুৰি থাকে মানে সি।
কামুৰি থাকে অ', মানে ইমান দু দুক পোৱাকে নাকামোৰে। এনে অকন অকনকে কামুৰি থাকে। বহুত দুস্থ আমাৰ পহু পোৱালীটো।
আমাৰ ঘৰটো এটা আছিলে আমাৰ মানে কুকুৰ পোৱালী এটা আছিল বহুত ভালো আছিল মানে দুষ্টও আছিল। এতিয়া কৰবাত গুচি গ'লগে ইয়াত লগ নাই ন' তাৰ সেইকাৰণে গুচি গ'লগে বেলেগ চাইডে।
অ', কুকুৰ পোৱলিবিলাক আৰু তোমাৰ সৰু সৰু পোৱালিবিলাক মৰম লাগে ন?
উম, এতিয়া বাৰু অকনমান ডাঙৰ হৈছে, উম,
অ', আমাৰ তোমাৰ এই জাৰ্মান শ্বেফাৰ্ড এটা আনিছিলোঁ অ',
সৰু পৰা ডাঙৰ দীঘল কৰিলো আৰু ডাঙৰ হোৱাৰ পিছত এতিয়া নাই গুচি গ'লগৈ বেলেগ জেগাত।
অ', লগৰ বিলাক নাই যে লগৰ বিলাক পাই গুচি গ'ল চাগে।
অ', সেইফালে গুচি গলগে।
আচ্ছা হ'ব পাৰে আমাৰ আকৌ তোমাৰ এই হেৰি জাৰ্মান শ্বেফাৰ্ড এটা আনিছিলোঁ। পিছত আনি পেলাই তোমাৰ নোৱাৰিলোঁ ৰাখিবলে যি কান্দোন একেবাৰে। নাথাকে তাৰপিত আকৌ দি থৈ আহিছোগে পিছৰ দিনা। এ বহুত অশান্তি। অ', এই তোমাৰ লগৰ জনীৰ পৰা আনিছিলোঁ একে টিকলা পোৱালি।
অ', ইমান সৰু পোৱালি কত থাকিব মাক নহলে।
অ', সেইটোয়ে তাৰপিছত তাই কলে লৈ যা বুলি ইমান কুকুৰ পোৱালি আছে মই চো মা ইমান সৰুতে বোলো নিনো অকণ ডাঙৰ হলে নিম ৰ। তাই কলে এতিয়াই লৈ যা পিছত নিব নোৱাৰিবি আৰু। নিলো উম, আনি পেলাই আকৌ পোৱালিটো ইমান কান্দোন মোৰ লগত খৰচত ধাপিও নুশুৱে।
উম,
ক'ব বিচাৰিছে?
উম ঘৰত পি পিচে কুকুৰ পোৱালি বাৰু লাগেই ঘৰত নহয় কুকুৰ পোৱালি যে ঘৰত লাগেই কৈছোঁ।
লাগে, লাগে তোমাৰ এইবিলাক মানে ৰাতি আমাৰ ফালে চুৰ বহুত হয়তো।
উম, আমাৰ ফালেও।
আমাৰ গাঁৱত তেনেকে তোমাৰ কুকুৰ আছে, কিন্তু ত এটা কাম নাই।
অ', কিছুমান থাকে নহয় ভয় পাদুৰা।
অ', ভয় পাদুৰা, যদি ইনে ভকি থাকিব হা তুমি যদি সিহঁতৰ ফালে যদি আৰু এখোজ দি দিয়া, সিহঁতে পলাব, উম। পিছলৈ গ'লেতো সিহঁতে ভয় খোৱাই থাকিব, তুমি যদি এখোজ আগলৈ দি দিয়া, সিহঁতৰ ফালে এ সিহঁতে পলাল আৰু।
দুটামান কুকুৰ আছে, অ', দিনত একে পুৰা ভুকি থাকিব আৰু ৰাতি যদি নে ওলাই চুৰ তোৰ আহিলে মানে, ভিতৰত সোমাই, সোমাই ভুগি থাকে সিহঁতে।
চুৰ আহিলে ভিতৰত সোমাই ভুকে?
অ', ইমান ভয় খাই মানে সিহঁতে।
জমনি তেনেহলে আমাক কেইটা আকৌ ভয় পদৌৰা। আমি গ'লেই ওচৰলে পলাই। এই গাঁৱত লাগে, তোমাৰ এনেকুৱা চুকা দ হেৰিবিলাক কুকুৰ বিলাক।
উম,
তাৰপিছত আমাৰ আকৌ তোমাৰ ছাগলী পোৱালী এটা আছিলে, মৰি থাকিলে পাই।
আমাৰো আছিলে, কুকুৰে কামুৰি পোৰা অৱস্থা নোহোৱা কৰি দিলে, কুকুৰ পোৱালিটো অ', ছাগলী পোৱালিটো।
অ', অ'।
আৰু এটাতটো আছিল, আমাৰ গাঁৱৰ মানুহ দুজন মান আছে আৰু। চুৰো আহিলে দুটা। একে আমাৰ ছাগলীটো নি মাৰি একে খতম কৰি দিলে। গাখীৰ খাই আছিলে পোৱালিটোৱে।
পোৱালিটো মাৰি পেলালে?
অ', দুটা আছিল।
কিয় মাৰিছে?
অ', কোৱা উম,
পোৱালীটো মাৰিছে?
অ', অ'।
আৰ্টচা। শুনিছো, শুনিছো মাতো দিলে আহি আছে মানে, তোমাৰ মাতো মত এ লৈ মানে এলাহ এতিয়া পিছত শুনি আছো, তুমি মোৰ মাততো পিছত শুনি আছা।
অ', সেনেকুৱাই আহিছে।
চাৰ্ভাৰ ইছোঁ নেকি?
অ', এতিয়া শুনি পাইছা?
পাইছো, পাইছো।
অ', কোৱা এতিয়া?
উম, মই বোলো দুইটা পোৱালিকে হেৰি কৰিছে ন ঘাইেল কৰিছে মাৰিছে?
দুটা কৰা নাই মানে, এটা কৰিছে এটা নাই। এটাতো আছে এতিয়া ডাঙৰ হ'ল।
অ'। আচ্ছা মাইকী আছিলে নে মতা আছিলে
মাইকী ছাগলী হয়
এই
এতিয়ামানতো ছাগলীটো পোৱালিয়ে হলে হয় দুটামান
অ
ইমানেই মানে বেয়া মানুহ কেইটা উম আমাৰ ঘৰতে বস্তু কিবা কিবি চুৰ কৰিয়ে থাকে সিহঁতে
কি গাঁৱৰ
গাঁৱৰে হয় চোৰ দুটা
গাঁৱৰ বস্তু চুৰ কৰে
এটা অ চোৰ কৰে গাঁৱৰ মানুহক কিমান মাৰিলে সিহন্দে নাই সো নহয়ে
উলিয়াই দিব লাগে গাঁৱৰ পৰা
নাই গাঁৱৰ মানুহ বিলাকে নকৰে এইবিলাক কাম আৰু এবাৰ মান কৰিলে তো মানে দিয়ে দিম গৈছে এবাৰ
অ ভালে কৰিছা দিবও লাগে বুজিছা এইবিলাক নহলে আশ পাই পাই যে আৰু বেলেগ বস্তু নিব
আমাৰতো সেই ছাগলীৰ এজনী মানে মাকটোকো শুনিছিলে এবাৰ মাকটো আধাৰ পৰা আমি আনিব গৈছো
এই আমাৰ আকৌ তোমাৰ কি ইমান হিংসাকুৰিয়া মানুহ আমাৰ গৰু এজনী আছিলে দেই আগতে গৰুজনীয়ে তোমাৰ ঘাঁহ খাই আছিলে তাৰনো কি কৰিলা ন সি কি কৰিছে গৰুজনীৰ ভৰিতোতে ঘাপ মাৰি দিছে
অ
পিছত গৰুজনী যেতিয়া তোমাৰ এন্টিবায়টিক দিছে, তেতিয়া তোমাৰ কিবা এটা পানী দিয়ে পিছত জোনখিনিত ঘাপ দিছে, সেইখিনিৰ পৰা পুৰা একদম পোক ওলাই পেলাই গৰুজনী মৰি থাকিলে।
উম, সেনেকুৱা আমাৰো হৈছে, কিন্তু মৰা নাই বাচিল বাৰু।
অ', মৰি গ'ল, ইমান বেয়া লাগিছে, ঠেত‌্ মানুহবিলাক কিনো